অ কি কৰিছা?
এ আছো এনেই কিবা কিবি কথা অলপমান বোলো দেই, এতিয়া কথা পাতো অলপমান।
অ' এই এ তহঁত- তহঁতৰ ঘৰৰ যে কুকুৰ পোৱালিকেইটা নাই জানো? পোৱালি মানে কি কিমান কিমান বয়স হৈছিল বা? এটা-
এটাৰ এই সাত বছৰ সোমাইছে ডাঙৰটোৰ ল'ৰাটোৰ। আৰু সৰু জনী- ছোৱালী ছেপ্তেম্বৰত ছবছৰ হ'ব।
অঁ মতা পোৱালিটো সাত বছৰ আৰু মাইকী পোৱালিজনী- ছবছৰ, ছবছৰ হ'ব অঁ সিহঁত সিহঁত - সম্পূৰ্ণ হেল্ডিয়ে নে?
হেল্ডি, হেল্ডি মানে এতিয়া ঔষধৰ ওপৰতে হেল্ডি বুলি ক'ব পাৰি আৰু।
অ'
ঠিকে আৰু খানা পিনা, পিনা ভালকে চলি আছে খালি ল'ৰাটো অলপমান বমি-চমি কৰে। অলপ দেখাব লগীয়া হৈ আছে ডক্তৰক। কিবা লিভাৰৰ নহ'লে লাঙৰ কিবা কিবা এটা হ'ব পাৰে নাজানো আৰু বহুত দিন দেখুওৱা হোৱা নাই।
অঁ সিহঁতৰ চেকআপ, চেকআপ কৰি থাকিব লাগে নেকি কিমান দিনৰ মূৰে মূৰে?
মানে মাহে মাহে ধৰি লোৱা ধৰি লোৱা মানে মাহে মাহে বুলি কথা নহয় তেনেকে কৰিব লাগে আৰু। উম্ কিবা বেমাৰ হলে বা অসুখ হোৱা দেখি- দেখিলে লগে লগে লৈ যোৱা যায় তেনেকুৱা আৰু।
অ'
এতিয়া সৰুজনী মাকৰ বিচনাতে শুই আছে, কম্বল-চম্বল জাপি দিছে কেঁচুৱা নিচিনা শুই থাকে আৰু।
এই গৰমত কম্বল জাপি পেলে!
অ তাই তেনেকুৱাই কম্বলৰ প্ৰতি মানে কম্বলৰ- প্ৰতি এটা তাই দুৰ্বলতা এটা আছে মানে তাই কম্বল দেখিলে পগলা হৈ যায়। তাই গৰম কি ঠাণ্ডাত কম্বল লাগিবই।
অ' কি কাৰণে তেনেকুৱা তাই?
উম্ তাই কম্বল তাই উমত থাকি ভাল পায় তাই সৰু পৰাই তেনেকুৱা নাজা-
হে কি ঘৰত এ চি লগোৱা আছে- নেকি?
বেচিটো নাই বাৰু ফেন লগোৱা হৈ আছিলে।
ফেন লগোৱা হৈ আছে, এই গৰমত আমি আমি ফেন লগাই আছোঁ। এ চি নাই বাৰু কিন্তু তাই কম্বল ল'বলৈ ভাল পাইছে।
কম্বল ল'বলে ভাল পাইছে অ
তাই কিবা বুজি পায়নে?
এতিয়া গম নাপাওঁ তাই বুজি পায় নে নাপায় বা তাইহে জানিব এতিয়া, তাই কম্বল বিচাৰি বিচাৰি থাকে আৰু অনাবৰত মাকৰ লগতে শুব ইচ্ছা কৰে। কালি দেউতাক গালি পাৰিছে, টানি লৈ যাওঁতে।
অঁ দেউতাই লৈ গৈছিল মানে।
দেউতাই মানে ভাত খুৱাব কাৰণে লৈ গৈছিলে। মাকৰ ওচৰত শুবৰ কাৰণে আছিল আহিছিলে।
উম
তাৰ পিছত দেউতাই যেতিয়া টানি-টুানি বিচনাৰ তলৰ পৰা লৈ গৈছে তেতিয়া মানে দেউতাক-এ জাঙুৰ খাই পেলাই দম দিছে মানে তাই কিয় মানে মোক লৈ যাবি এনেকুৱা কামুৰিব--কামুৰিবৰ কাৰণে অ। গৈছিলে।
অঁ তাই ছয় বছৰ হ'ল থকা এতিয়াও কামোৰো কামোৰোকে থাকে নে?
উম তেনেকুৱা অলপমান আকৰি টাইপৰ ছোৱালীজনী যে,
অ তাই তেনে খোৱা মতা বলটো কেনেকুৱা?
সি বাৰু ঠিকেই, তাক মই জোকাই থাকো কেতিয়াবা সিও মোক কামুৰিম বুলি কয়, কিন্তু নাকামোৰে তেনেকে দাঁত অলপমান লগায় কিন্তু সেনেকে দাঁত সোমাই নাযায় বাৰু
অঁ তেনেকুৱা নহয় এনেই ধেমালি কৰে। তাই মানে কামুৰি দিম বুলি কামুৰি দিয়ে।
কামোৰি নিদিয়ে অ। তাৰ লক্ষণ বেছি মানে লোকেল পোৱালি যে,
অ লোকেল আৰু ই কি হয়?
কি ফাৰ্মৰ হয়?
কি বৃধ হয়?
জাৰ্মান স্পিটছ।
অ জাৰ্মানছ ভি
উম! তাৰো খং এটা আছে বাৰু। খং নথকা নহয়। বেছিকে জোকাই জোকাই থাকিলে আমনি পায়। মৰমীয়াল সি। মই গধূলি সময়ত শুই আছিলোঁ তাৰপিছত সি উঠি আহিছে উঠি আহি পেলাই, চেপ মানে একদম পুৰা হাতে-পাতে চেলেকিছে শুইছে ধেমালি কৰিছে কুকু ভা খেলে। সেইবোৰ কৰি থাকে সি।
অঁ অঁ কোন বেছি দুষ্ট?
এ, নীল দুষ্ট।
নীল ল'ৰাটোৰ নাম ন?
টো নাম, সি দুষ্ট। উম।
খঙালে কামুৰি চামুৰি দেখিটো নিদিয়ে।
সি নিদিয়ে তেনেকৈ, সি বুজি পায়।
অ'। তথাপি সি হে দুষ্ট?
সি দুস্থ।
কি কৰে সি?
এ। মানে, ভাত খাই লোৱাৰ পিছত তাক কি ভোক লাগে নাজানো, মাক মাতি, মাতি, আজি ইমানেই ভুকিছে। যে ভুকি, ভুকি লৈ গৈছে। পাকঘৰলে লৈ গৈছে। ব'ল। তই বনাগৈ ভাতকেইটা, মই খাব লাগে। তাৰ পিছত, আকৌ ভাতকিটা খাই মেলি পেলাই, বলটো লৈ আনে খেলিবলে।
অ'।
তাৰ পিছত ভাতকেইটা খাই পিছত খোৱাৰ পিছত যেতিয়া বলটো খেলে তাৰ বমি আহি যায় সি সেইটো বুজি নাপায় যে তাৰ পেটৰ অলপমান গণ্ডগোল আছে বাৰু ঢিলা হয়।
নহয়, নহয়, নহয়, ভাত খোৱা পিছত এনেও খেলিব চেলিব নালাগে। সি আকৌ ভাত খোৱাৰ পিছতহে খেলিবলৈ আহে যে?
অ', সি ভাত খোৱাৰ পিছতহে খেলি ভাল পায় আকৌ। সি, তাৰ উল্টা নিয়ম। অলপমান
অহ।
তাৰপিছত আৰু তাৰ বমি হৈ যায়।
অ'।
কান্দি-কুটি বমি কৰি দিব, সেয়া আৰু।
অ', আকৌ সেইটোতো মানে কা, আদৰুৱা। অ', দেখাবই লাগিছিল মানে, চেকআপত নিব লাগি নিছিলে।
অ', অ', নিম, নিম বাৰু।
উম। তাৰ গৰম আছেনে নাই? নে এই
তাৰ গৰমতটো অৱশ্যে বেছি। তাৰ ৰাতি সময়ত বা দিনৰ ভাগতো ব, গৰমতটো বেছি, সি মাটিতে পৰি থাকে। আকৌ মই, দুদিনমানৰ আগতে মই চুলিকিডাল কাট টি দিলো, তাৰ নোমকিডাল। কাটি অলপমান মানে ঠাণ্ডাতো যাতে তে ভালকে সোমাই নহলে তাৰ চুলিবিলাক বহুত দীঘল হৈ গৈছিলে। বেচেৰা তো গৰমত থাকিব। নোৱাৰে এতিয়া অলপমান শান্তি পাইছে ক দিওঁতে।
উম সি মানুহৰ লগত থাকেনে নে সি হেৰি ফ্ল'ৰত শুৱে?
সি এনেই দিনটো মাটিতে পৰি থাকে আৰু, ৰাতি হলে আমাৰ লগতে শুৱে, মেক্সিমাম মোৰ লগতে শুৱে আৰু কেতিয়াবা মাৰ লগত আহে আৰু শুবলৈ কাৰণে মন গলে।
অঁ দেউতাৰ লগত যায়নে নাই?
দেউতাৰ লগত শুব বেয়া পায় দেউতাৰ লগত নোশুৱেই সি। এনে ধেমালি ধুমলা কৰি থাকে। এনেকে ৰাতিপুৱা উঠি পেলাই আকৌ অ পিছপিনে পৰিৱেশটো দেখাব লাগে তাক, কোলাত লৈ পেলাই। আকুলিয়াই থাকে। সেই দুটা
উম
তাৰপিছত আৰু এ আৰু অলপমান ধেমালি ধুমলা কৰি থাকিব। জোকুৱা জোকুৱি সেইবিলাক সেয়াই আৰু ৰাতিপুৱা অলপমান খেলা ধূলা, উম সেইখিনি উম। অৱশ্যে গাও বহুত দিন ধুওৱা হোৱা নাই মানে মই এইকেইদিন মাজে মাজে বৰষুণ কুল মানে উল্টা পুল্টা ৱেডাৰট টো হৈ আছে তো অ গাটো ধোৱা বও লাগিব পিনে অকনি ঔষধো লগোৱা হৈ আছে গাত।
অঁ গাত ইমান দিনৰ মূৰে মূৰত ধুওা হয়?
গা মানে এনে মাজতে ধুৱাইছিলো, তাৰ পিছত বৰষুণ আহিলে তাৰ পিছত ওকণি দেখা পোৱাৰ লগে লগে আকৌ অকণিৰ ঔষধ দি দিলো।
এতিয়াতো গৰম পৰিছে গা ধুৱাব লাগে।
ধোৱাম বাৰু এই হেয়াৰ ড্ৰাই এডাল এডালো মানে অৰ্ডাৰ দিব লাগিব তেতিয়াহে মই গা ধুৱাব পাৰিম তাৰিছত চুলি খিনিও যে অলপমান ডাঠ হয় পটকে নুসুকাই ন। নোম আৰু চুলি নোম একে আৰু।
চুলি নহয় নহয় এইটো নোম নাই সিহঁতৰ।
একেই আৰু।
হয় নহয় মানুহৰহে চুলি
একে আৰু নৌমাৰ চুলি একে সিহঁতো, সিহঁতৰো চুলি দীঘল হলে কাটি দিয়া না যায় ন, সে চুলি বুলি কওঁ আৰু, এতিয়া ঘৰ ফেমিলি মেম্বাৰ যে এতিয়া কি বুলি ক'ম আৰু চুলিয়ে নকয় কি ক'ম আৰু
হম হম, এ
চুলিবিলাক অকণমান কম নুম বিলাক তাই কাটিব লগা নাই, তাই প্ৰব্লেম নাই
অহ, তাইৰ সেইকাৰণে ইমান গৰমো নাই চাগে, তাৰমানে নোম বহুত হয়।
তাৰ মানে নোম বহুত বেছি হয়
অহ নোম বেছি হোৱাৰ কাৰণে তেনেকুৱা হয় চাগে।
অ, এতিয়া ভাত খালে, খাই কৰি লৈ এতিয়া মানে, এহ মাটিত পৰি থকাৰ কাৰণে মই কলো যে তুমি বিচনালৈ আহা অলপ সময় শুলে, শোৱাৰ পিছত তাৰপিছত আৰু আকৌ মাতিলে যায় বোলে আকৌ নি পেলাই কেজত ভৰাই দিছো আৰু তাতে শুই থাকক বোলো তথাপিতো বেমাৰ চেমাৰ নহ'ব বৰ তেনেকে শুই থাকিলে নহলে মাটিত পৰি থাকিলে বৰ, মানে লাঙৰ প্ৰব্লেম নহলে, কাহে হব, কফে হ'ব
অহ এতিয়া শুই আছে
এতিয়া শুই আছে ভাত খাই লৈ
কেজৰ ভিতৰত
কেজৰ ভিতৰত শুই আছে
অহ অহ, দে সি কেজৰ ভিতৰত আৰু তাই ক'ত আছে
তাৰ মাকৰ লগত শুই আছে
অহ, বেলেগ মৰম একেবাৰে, এৰি এৰিয়ে নিদি দিয়ে মাকক মানে
একেবাৰে মানে সৰুজনীয়ে মাকক এৰি নিদিয়ে, এই ধৰিলা সেই শুবলৈ কাৰণে মাতিছিলে মাকে তাৰপিছত আৰু দুইটা আহিছে একেলগে, দুইটা আহিছে, তাৰপিছত আ সি অহাৰ লগে লগে তাই জুমি দূৰৰ পৰা চাই আছে। পৰ্দাৰ কাষৰ পৰা চাই আছে তাৰপিছত সি নামি যোৱাৰ পিছতহে তাই আহিছে শুবৰ কাৰণে মাকৰ লগত
মানে ইমান মৰম কিহৰ কাৰণে মানে খানা দিয়ে কাৰণে নেকি
সানে দিয়ে কাৰণে বুলি নহয় সেইজনী মাক মাকে আৰু স্পেচিয়েলি মাক বুলিয়ে ভাবে আৰু।
অ মাক বুলি ভাবে সৰুৰ পৰা তুলি-তালি ডাঙৰ দীঘল কৰা, নিজৰ মাকক এৰিয়ে থৈ আহে আৰু। অ'।
অ', সেইটোয়ে নিজৰ মাকক দেখাও নাপায় নাজ নাজানে আৰু এইজনী মাহকে মাক বনাই লৈছে এতিয়া আৰু। আগতে তাই সৰুতে মানে কাপ ওপৰত ধৰি ধৰি ঘূৰি ফুৰে মাকক।
কাপোৰত ধৰে কি কাম, দাঁতেদি কামুৰী ধৰে।
কামুৰি ধৰি-ধৰি পাকঘৰলে লৈ যাব, যতে মাকে যত যায় মানে। সেনেকুৱাকে ধৰি-ধৰি লৈ লৈ যাই থাকে। সেয়াই আৰু তাই।
অ', অ', বা বেলেগ মৰম আৰু দেই তাইৰ নামটো কি?
তাৰ নামটো লিলি।
লিলি বেলেগ আৰু মাক ক'লে এতিয়া দুইটাই শুই আছে আৰু অ', অ', অ'।
কাটি দিয়ক।